উ, কোৱা।
মাত শুনা পাইছা।
অ', পাইছো তুমি।
অ', পাইছো, পাইছো দিয়া।
অ ', অ',।
তুমি ৰুমতে আছা নে?
অ ৰমতে আছো।
অ, তুমি কালি টিউচন
মাতটো অলপ দেৰি দেৰিকে গৈ আছে হা।
উম, উম।
মই টিউশচনৰ কথাাতটো পতা নাই দেই কালি মানে অলপ দেৰি হৈ গ'ল ন।
হম।
মানে ৰাতি দেৰি হৈ যোৱা কাৰণে কল নকৰিলো।
অৱ অৱ হ'ব একো নাই। মই যে তোমাক প্ৰশান্ত এটা নাম্বাৰ দিছিলো ন
অৱ অৱ।
তেওঁ কিন্তু বেছি ভাল হা, তেওঁ মানে ধ বহুত কনভাৰ্টাৰ অ মানে লোভটো বহুত বেছি নহয়। গ্ৰীডি নহয় আৰু তেওঁলোক। তেওঁলোকৰ টিউচন বোৰ ধৰা ফাইভ থাউজেনড ছিক্স থাউজেড এনেকুৱা টাইৰে পাইোৱা যায় অল চাবজেক্ট যদি কৰোৱা আৰু
মাহেকত।
উম, আৰু সপ্তাহত তিনদিন।
উম।
ইয়াতে সেইটোয়ে চলে এতিয়া গুৱাহাটীত। সপ্তাহত তিনিদিন খুব বেছি চাৰিদিন। আৰু অ' কমটো এক দিন, কিন্তু যিমান পাৰো আৰু মিলাই কিনে মই মানে তিন দিনত তে শেষ কৰিব বিচাৰোঁ। বাৰ দিন হয় তেতিয়া, কাৰণ বেলেগ টিউচন ল'ব। পৰা যায় ন।
হয় বাৰু কথাটো।
সেইটোৱে।
কি কম, অল চাবজেক বুলি কম নে। নে
তুমি কবা যে অল চাবজেক। বুলিয়ে ক'বা, তুমি ক'বা যে ছেভেনলেকে অল চাবজেক মই পঢ়াইছো, পঢ়াই আছো সেনেকেই ক'বা। তাৰ পাছত ক'বা যে এইট, নাইন, টেন। মেটথছ পাৰি বা সৰল কৰা পাৰাটো। সৰল কৰাই আছে। ছেভেনলৈকে ধৰা, সৰল কৰা খিনিলৈকে গুচি যায় ন, ছিক্স ছেভেনত সৰল কৰা। তাৰ পাছত এইটো যে এ প্লাছ বি হ'ল স্কাৰ
অ অ
সেইখনে কিন্তু এইট এইট নাইন মানৰ পৰা ধৰা মেট্ৰী খিনি বেছিকে আহি যায় ন? এই বিতৰ সেয়া ৰুট স্কাৰ ৰুট ওলোৱা এইবোৰ মানে বেছিকে পাই যোৱা তে সেইটোক মানে মই টান পাইছো সেইকাৰণে মানে মই এইটৰ পৰা নলোওঁ একো নাই তুমি ছিক্সলৈকে ললেও কথা নাইল ষ্টুডেণ্ট খিনি মানে সৰু ক্লাছৰ পৰাই অল চাবজেক্ট দিয়ে তাহাতৰ
আচ্ছা, আচ্ছা।
সেইকাৰণে লৈ ল'বা।
উম।
অ', ভাত খালা তুমি?
উম, ভাত খালোঁ, তুমি খালা?
অ', এই মানে আমাৰ ওচৰত বিষ্ণুপূজা এখন আছিলে, তেওঁলোকৰ তাত হেল্ল', হেল্ল'! মানে ৰখোতে, ৰখোতে লাষ্টতে পৰিলোঁ আৰু খাবলে। ইমান মানুহ হৈছিলে, গৰমখনতো আহিছে যে, চব। মই লাষ্টতে গৈছিলোঁ। হ'লেও নোৱাৰি মানে যিমান তোমাৰ নিৰামিষ হওঁক, কিবা হওঁক গৰমত যে, খাব যাব নোৱাৰি, কাপোৰ কানি পিন্ধি
ক'ত?
কৰ'বাত
অ', মোৰ যে, একদম যাব মন গৰমৰ দিনত যে, মোৰ এনেকুৱা মন যায় জমেট' কিবা কৰি মেলি যে, দিম আনি দিব, খাম।
মোৰ, জমেট চমেত' মানে সেয়া লগা হ'ল এতিয়া আ, কিছুমান ধৰা গৰমত কেনেকে বা বনাইছে? মোৰ সেইবোৰ মনত পৰে।
হয়, বাৰু কথা
তাতকে মই ঘৰত দালি অকমান বটি লৈ তাৰপিছত পানী ভাতৰ দি
অ', মাই গ আজি যে, ক'ইঞ্চিদেচ এটা হ'ল জানানে মই অলপ আগত বা এজনীৰ লগত কথা পাতিছিলোঁ হা তাইলৈ ফোন কৰিছিলোঁ, তাই মানে তা-তাইও মানে কি পানীত ধলা ভাত আৰু দালি বটা খোৱাৰ কথা কৈ আছিলে। এতিয়া মানে তোমাৰ কথা শুনিলৈ পেলাই মোৰ পতককে মনত পৰিলে তাই মানে কৈ আছিলে যে এনেকে পানী ধলা ভাত খাওঁ, এনেকে কৈছে দালি ব-লগত অলপ দালি বাতি লওঁ এনেকে
উম, মানে গৰমত সেনেকে যদি খোৱা যায় ন! মানে তাতকে সুখ আৰু নাই আৰু, আৰু যদি আলু পিটিকা ধৰা এ, ভূত জলকীয়া মানে হা, মচুৰ দাইলটো যে
অ', মই ঠিকেই ভাবিছোঁ চাটনি ন'?
অ', চাটনি, মচুৰ দাইলটো নহৰু জ্বলা দি মেলি হা, বটে আৰু অকনমান প্ৰথমতে ভিজাই, ভিজাই থ'ব লাগে।
উম, উম।
তাৰ পাছত অ', সেইটোত ধৰা তুমি নৰসিংহ পাতো দিব পাৰা, ধনিয়া পাতো দিব পাৰা পালেং ঠাণ্ডাৰ দিনত পালেং, চালেং দিয়া যায় আৰু। বা পুদিনা ত' এনেই গৰমৰ দিনত ধৰা নৰ্মেলি অকল বটা খাব পাৰি আৰু আৰু যে, সেই বটাত জানা না যদি অকমান পনী-কিছুমান, পনীয়া এটা একদম পেনপেনীয়া টাইপ হয়, যে, পানী বেছিকে থা-হ'লে আৰু তেতিয়া তাত আ পিঁয়াজ কাটি আমাৰ মানে ভাড়া ঘৰত থকা বা এগৰাকীয়ে খাইছিলে সেনেকে পিয়াজ কাটি লৈ টাই তাতে তাৰ পিছত জ্বলাও তি দিয়াত সৰু সৰুকে দি এই বৰা ভজা যে বনাই কেনেকুৱা সোৱাদ লাগে।
মইজি দালিৰ পকৰি খাই ভাল পাওঁ।
অ', সেইটোৱে পকৰী
অ', মচুৰ দালি যে উ এনেকে মিক্সিত মাৰি মেলি বনাই কিছুমানে পতাত পিছে
পটাত পিছাটো আঠালেতিয়া টাইপ হয় ন বৰ ভাল লাগে নহৰু যদি বেছিকে দিয়া বেছি টেষ্টি হয়।
অ', মই বাৰু নাজানো।
তোমালোকৰ সিফালে চাগে নাহা তুমি মানে দালিতো অ', মচ দালিটো ধুৱা ধুই মেলি ভালকৈ ধুই উঠি অকণমান ধৰা পোন্ধৰ মিনিট মান ভিজিব দিবা পানী দি থবা আৰু উম এতিয়া মানে কি হয় সেইটো ফাট মেলাৰ নিচিনা হয় ন এনেতো গোটা হৈ থাকে যেতিয়া ফাট মেলিব তেতিয়া প ধুই কিনে পানীটো পেলাই দিবা। দি অ', মিক্সি জাৰত দিব অ', পতিটো মিক্সিত পতিত সেই দালি খিনি দিবা তাৰ পিছত নিমখ অকনমান দিবা নহৰু দিবা কেইফুটামান দি তাৰ পাছত জলকীয়া দিবা কিছুমানে আদাও দিয়ে আমি মই আদা দিলে ভাল নাপাও ত সেনেকে দি এ বতিলা তাৰছত কিন্তু শুকান হৈ থাকিলে অকনমান পানী দিব লাগে নহলে মানে বতাহো নাযায় তাৰ পিছত বতিলো বতাৰ পিছত আৰু সেইটো খোৱা আৰু।
এইটো চাটনি নিচিনাকেও কেঁচাই কেঁচাইও খাব পাৰি।
খাও আমি সেইটোয়েতো তোমাক কৈছো অ', সেই ত মানে ধৰা পানীতো যদি বেছিক কে দিয়া তেতিয়া মানে বহুত ঢিলা হৈ যায় য আচাল এতিয়া টাইপ নহয় আৰু তেতিয়া এ তুমি পকৰি বনাই খাব পাৰা পনিয় হলে পকৰী বনাই খোৱা যায় এনে নৰ্মেললে আমি মানে পানী ইমান নিদো মই মানে চ ব চুবাই খাব পৰা টাইপ হৈ থাকে তেনেকুৱা টাইপ কে মই দিওঁ।
দালিখিনি কেঁচাকেও খায় অ', মই আকৌ পকৰী ৰেচিপি কৈ আছ বুলি ভাবিছো।
নহয়, নহয় সেনেকে কেঁচাকেই খাই সেইটোয়েইো কলে বা গৰাকীয়েও তোমাক।
অ', মই ভাবিছো দালি বটাহ বুলি ক'লে যে মই ভাবিছো বটি মেলি পকৰী বনাইছে চাগে
নাই সেনেকে কেচাকে খায়।
আমাৰ আকৌ আমাৰ ফালে উ আমাৰ ফালে ইমান দেখা নাই
নাই, নাই তোমালোকৰ ফালে নাখায় মই লগ লগৰজনী যে কৈছিলো লখিমপুৰৰ হয় ন তাই মানে নাজানে এইটো যে এনেকে বটিও যে খাব পাৰে এইবোৰ নাজানে য তাৰপিছত মই এদিন দেখাই দিছিলো অ', দেখাইছিল আৰু আমাৰ মানে ঘৰত বটল সেই তাই পিজিত আছিল ন। ত মই লৈ যা তাই কৰ তোৰ চাটনি তো লৈ আহিবি হা। তাই যে মই সেই বটিনীয়া দালিৰ পক দালিৰ সেৱটো চা চাটনো তাই চিঙৰা লগত খাই ভাতৰ লগত খাই তাই পাৰিলে গধূলি চাহ ঘহৰ লগতো খায়।
অ',
আছিলে তোমালোকৰ ফালে নাখায় এইটো।
অ আমাৰ ফালে মানে ম মই আইতা এজনী আছে মোৰ ত তেওঁ মানে হেৰি কৰিছিল ছিলে মানে তেনেকে বনাই মেলি এনেকে পকৰি বনাই মেলি দিছিলে। খাবলে কিন্তু বিৰাট টেষ্টি লাগিছিলে!
অঁ কিন্তু এইটোত যদি তুমি অকমান ধনিয়া দি দিয়া বা পদিনা দিয়া শাক বা পালেং শাক দিয়া যায় ন তেতিয়া গ্ৰীণ হৈ যায় এই বিয়াবোৰত দিয়ে যে গ্ৰীণ হৈ থাকে তই ভাবিছা নেকি অকল সেই ধনিয়া বা পদিনাই দি দিয়ে নহয় এয়াদালিও থাকে।
আচ্ছা মই কিন্তু দালিটো যে কেঁচাকে খাব পাৰি বুলি জনা নাছিলো।
হাৰি সেনেকে বটি লৈ অকমান কেৱল সিজিব দিব লাগে সিজাৰ
মানে এনেকুৱা অ কেচেমা কচেচম এ গোন্ধ নাহে নেকি?
নাহে নাহে ধুব লাগে ভালকে, বগা পানীতো যোৱাকে ধুব লাগে তেতিয়া নাহে।
আচ্ছা।
খায় চাবাচোন যদি ধৰা মিক্সি যাৰ আছে। ভে ভাল লাগে ম। তটো উ প্ৰায় মানে ধুনীয়া বচাই মেলি থৈ দিওঁ আৰু। দালি বটাত ধনিয় দি কিনে খাম আৰু বৰ ধুনীয়া গোন্ধাই।
বনাই মানে কাৰণ পতাখন বেছিকে চলোৱা নহয়।
অ মই মিক্সিতে বনাও এতিয়া পটাত ইমান মানুহৰ। তাত চ সম্ভৱ নহয় কেতিয়াবা মন গলে হতৎ পিছ কিন্তু গৰমত মই নিপিছ। কিছু পতত। গৰমত মন নাযায় অ সিহঁতেতো মচলা পাতি। চব মন যতে।
কিন্তু সেইটো টেষ্টেই বেলেগ আকৌ।